হেল্ল'
হেল্ল'
ভাল খবৰ তোমাৰ হেল্ল' ভাল খবৰ
অ ৰব দেই মই শুনাই নাই একো হেল্ল'
অ শুনিছো কোৱা।
হেল্ল'
শুনি আছো কোৱা ভাল খবৰ তোমাৰ হেল্ল' ভাল
হেল্ল' উ হেল্ল'
ভাল খবৰ তোমাৰ
অঁ ভালেই তোমাৰ
ভাল ভাল ভাল
অ বাকী ঘৰত চবৰে ভালে আছো এনে ওলাই আছো ভাত পানী খালে বাকী আছো আৰু
ভাত নাই খোৱা কোৱা আৰু
বাকী ফুৰব যোৱা নাই ক'তো
ফুৰিব মানে মই এতিয়া দৌৰিব ওলাই আহিছিলো।
বা তুমি দৰাও নেকি?
দৌৰো দৌৰো তুমি কি কৰি আছা?
মই এনে বহি আছো।
অ বাকী হেৰি কৰ'বাত মাজতে ফুৰিব যোৱা ট্ৰিপ এটা কথা কৈছিলা নহয়।
অ ওলাবা আকৌ যাম তোমালোকে গুৰুতই নিদিয়া
ক'ত যাবা কোৱা
অ ক'ত যাম মানে এইবাৰো প্লেন মান আছে লাডাখত ত' গ্ৰুপত মিলা নাই পোৱালি বিলাকে নোলায়ে কোনো
লাডাখ যোৱা নেকি?
তাকে যাম বুলি ভাবিছিলো যদি যোৱা
যোৱা মানে তোমালোকে এতিয়া কি মিলোৱা আৰু কেদাৰনাথে যাব মন আছিল এইবাৰ
কি ওলাবা একেলগে মাৰি দিম
তাকেইতো
উম সেই চিন্তাই কিয় কৰা মিলি জুলি ওলালেই হল না তোমালোকে তুমি খালি বাইকখন উলিয়াবা
তোমাৰখন উলিয়াবা
মোৰখন কণ্ডিশন জানাইচোন।
এ একো নাই উলিয়াই ল'বা হেৰি চাৰ্ভিচিং এটা দি ল'বা পাৰিলে।
দিব টো লাগিব ছাৰ্ভিচিং
অ
উম ঘৰত ভালেই ভালেই ভালেই
আচ্ছা
হুম বাকী তুমি ছেভত কৰি আছিলা যে চিগনেটত কি হলে। এড এড
শিৱ
অ
অ ঠিকে লাগি আছে।
লাগি আছে ন।
অহ
উম হম
তুমি পঢ়া কমপ্লিট হ'লে নাই?
হ'ল বাৰু এতিয়া ভাবিছো মই হায়াৰ ছেকেণ্ডৰী পঢ়িলি। এইবাৰ আই টি আই ল'ম বুলি ভাবি আছো।
দিয়া দিয়া লোৱা লোৱা আজিকালি লাইন লৈ পঢ়িব লাগে।
তাকেইতো মোৰ মানে বি এ মন নাই মানে
বি এত মন নাই অ নালাগে দিয়া বি এ পঢ়ি একো লাভ নাই। লাভো নাই তুমি এতিয়া এটা কাম কৰা লাইন লয়ে পঢ়া লাইন লৈ পঢ়িলে ভাল।
সেইটোয়েতো লাইন লৈ পঢ়ো কিবা এটা চাক চাকৰি তাকৰি নাপালেও সোমাই থাকিব পাৰিম ন
এনেই কি লৈ বহিম বুলি ভাবিছা আই টি আই অট'মোবাইল নে ইলেক্ট্ৰিচিয়ান নে কি?
ফিতাটো লম বুলি ভাবিছিলো।
উ দিয়া দিয়া লোৱা লোৱা পঢ়া শুনাত লাগা
কোমপানীও বহুত আছেনা আমাৰ
অ সোমাই যাব পাৰিবা তাতে দিয়া লাগা লাগা
উম
কিবা বিজনেছ এটা কৰিছিলা বুলি কোৱা শুনিছিলো কি হ'ল বিজনেছটো কিহৰ আছিলে বিজনেছটো
বিচেৰা মুৰ্গী আছিলে অ এ সাপে খাইলে অহ বহুত সাপে খাই দিলে মানে বাঁহৰ তলত খুলিছিলো না আমাৰ
অ আচ্ছা আচ্ছা
সাপে আহি তাইক মাৰি দিয়ে নেকি? মমো মানে অ চেফৰ কাম কৰিছো বুলি কৈ থৈছোঁ। মই তোমাৰ এনেই তোমাৰ চাইনিজৰ চব জানো
চব জান ন ঐ ধান্দা সেইকেইটা আম
কোৱা বাকী কোৱা আৰু
বাকী অ ম'ম' চোমো বনাব শিকাই দিবা আকৌ কেতিয়াবা আহিলে আমাৰ ঘৰত
অ দিয়া আহিবা তুমি আহিবা না আমাৰ ঘৰত তোমাৰ লগৰ তাত আকৌ
অ এই কিনি আনিম নহয় তুমি চিন্তাই ক বা
উম সেইটো হয় বাৰু অ বাকী তোমাৰো ঘৰ লখিমপুৰত আছিলে ন?
লখিমপুৰ লখিমপুৰ এই লীলাবাৰী বুলি কোৱা শুনিছা চাগৈ
অ গম পাইছো বাৰু
তাতে তোমাৰ তোৰ এই বানপানী নকবা আৰু কমিছেহে
তাকেইতো এতিয়া আমাৰ বৰষুণৰ বৰষুণৰ ছিজন
তাকেতো আমাৰ বহুত দিগদাৰ হয় বৰষুণ চিজনতো বাৰিষাৰ চিজনত না
এতিয়া তোমাৰ বান বান বানপানী হ'ব এতিয়া তাতে লখিমপুৰ পৰা তোমাৰ অৰুণাচলো বেছি দূৰ নহয় ন,
নহয় না সেই এইটো আৰু সেইদিনাখন পানী ঘপক দিছে
অ উ
উম গোটেই ঘৰ এতিয়া বোকা বোকা হৈ আছে।
পাইছো বাৰু মই চচিয়েল মিডিয়াত
এতিয়া বোকা খোপা যোৱাই নাই জানা ঘৰৰ গোটেই ঘৰ বৰবাদ হৈ গ'ল
বাকী খাবলে বস্তু-চস্তু আছেনে নাই?
আছে-আছে-আছে ভাগ্য ভাল আগদিনা
কোৱা কোৱা-কোৱা
এ ভাগ্য ভাল বানপানী হোৱা আগদিনাখন লেখৰ বস্তু আনি থৈ দিছিলো বুলিহে চিপ-টিপ হোপা
অ সেইখিনিকে খাই থাকা এতিয়া
অ নহলে লঘোনে মৰিলোং হয় তাতে দোকানো বন্ধ হৈ গ'ল না ওচৰতে।
অঁ-অঁ
হম
তুমি যে কৈছিলা প্লেনিংটো-প্লেনিংটোত খোৱা-বোৱা কি হ'ব বোলে।
খোৱা-বোৱাত কি হ'ব চব নতুন-নতুন তাই বস্তু ট্ৰাই কৰিম
ৰ এইবাৰ মই হেৰি খাম অক্টোপাছ
অক্টোপাছ খাব লাগিব এইটো মই অক্টোপাছ তোমাৰ এইটো ঘৰিয়ালটো খাব মন আছে।
অ ঘৰিয়ালটো খাব লাগিব বাকী তোমাৰ এইটো যে যোৱাটো যে লাডাখ হলে লাডাখত তুমি? পইচাটো কি নিজৰে নে তুলিবা গোটেইখিনি কাৰণে?
নাই নতুন চোৱা তুমি আৰু ধৰি লোৱা মোৰ বাইকখন ললে তুমি আৰু মই বহিলো তেলটো ফিফটি-ফিফটি কৰিম, খোৱা-বোৱা ফিফটি টি ফিফটি সেইটো আৰু ত থাকটোতো একেলগে থাকিম নাই চব সেইটোতো বাৰু মিলিয়েই যাব।
অ সেইটো হয় বাৰু ইয়েছ
উম
তেলটো মিলাবা তুমি ফিফটি-ফিফটি, তুমি-তুমি-তুমি নিজৰ বাইকখন নোলিৱা তাৰমানে মোৰ খনতে যাবা?
হয় তোমাৰখন ওলিওৱা নহ'লে মোৰখন ওলিয়াম তু এইখনত গ'লেই হ'ল ন দুটা মে দুখন বাইক উলিয়া কিয় কাৰণে জানা? এই পইচাটো আকৌ বেছি বাঢ়ি যাব। হৈ যাবমানে এনেছখন-এনেছখন বেছি লাগে যেতিয়াখন তোমাৰ ছেভেন ফিফটিখন নাই-নাই ছেভেন ফিফটিখন কিনিছোং এই নতুন
অ আচ্ছা-আচ্ছা সেইখন পনচিবগে জানো তাত
এই আৰামছে।
হেই নালাগে তোমাৰখন নিব নালাগে মই হিমালয়নখন উলিয়াম অ মোৰ-মোৰখনে উলিয়াম দিয়া।
অ এইখন তোমাৰ তেলতো ইমান নাখাব না। তোমাৰ ইমানখন নতুনটো আছিলে নে অল্ড মডেলখন আছিলে? অল্ড মডেলখন মোৰ বেয়া আছে। লাগে জানা
নাই ভালেই আৰু তাৰমানে অপৰিং-চপৰিঙৰ কাৰণে ভাল আৰু চাই গাড়ীখন
ভালেই, ভালেই। অ
আ তুমি জিতিখন কেনেকুৱা কনদিচন
চিটিখন কণ্ডিশন ভালেই বাৰু এতিয়ালৈকে সেই তেলটো নকবা আৰু পানী এ খোৱাদি খাই মই কৈছো না। চিন্তা কৰিব লাগে মই এতিয়া বাইকখন লৈ যাবলৈ
তাকে এতিয়া ক'ত আছা তুমি?
মই অলপ ওলাই আছিলো ঘৰৰ ফালে মানে পানীতো চাব আহিছিলো আকৌ বাঢ়িব নেকি
নদীৰ অ আচ্ছা-আচ্ছা দিয়া অক্টোপাচটো খাব লাগিব ন।
খাব লাগিব অক্টোপাছ ঘূৰি খাব লাগিব আৰু তো লাডাখ বুলি কলেতো মেইন তোমাৰ মেগীটোৱেইয হ'ব বাৰু।
সেইটোৱেই তোমাৰ-তোমাৰ বৰফৰ মাজত ন?
অ এইবাৰ কি হৈছে মানে ভাবিছো হোটেলত খোৱাতকৈ মানে চব বস্তু লৈ যাম ষ্টভ চিস্তভ সৰু পাই না।
সৰু পাই অ এই তোমাৰ জ্বলোৱা- জ্বলোৱা গেছ ষ্টভটো ন।
বনাই পেলাই মানে তেনেকুৱা ফিল্টো ভাল লাগিব না হোটেলত খোৱাতকৈ।
ভালে অ ভালে হয়।
উম, আৰু সেইটো ললে কেছ ল'বা হা অনলাইনটো মানে ইমান ভৰসা কৰিব নোৱাৰি সেইফালে।
তাত অনলাইন আছিলে নেকি তোমাৰ।
ঘপকৈ চলে ঘপকৈ নছলে।
অ আচ্ছা আচ্ছা।
মানে ৰিস্ক লব নোৱাৰি মানে। বাই চান্স বোলে হোটেলত খাই আহিলো বাই চান্স বোলে অনলাইন নচলিলে।
অ দিগদাৰ হৈ যাব ন তেতিয়া।
বাৰু।
তাকেইটো মা- মা দেউতাহৰ খবৰ ভাল?
ভাল ভাল ভাল তোমাৰ?
ভালে ভালে তোমাৰ বা এজনীও আছে বুলি বা এজনীও আছে বুলি কোৱা শুনিছিলো।
আছে আছে আছে। পঢ়া হৈ গ'ল এতিয়া নাৰ্ছিং কৰি আছে। মানে নাৰ্চ কৰি আছে মানে। তোমাৰ ভাইটি এটা আছিলে যে গেমত গৈছিলে বুলি শুনিছিলো টাইল দিবলৈ কেনেকুৱা হলে।
নাই ভাল হৈছে বঢ়িয়া বঢ়িয়া দিয় তুমি নিউজ চোৱা নাই নেকি চ'চিয়েল মিডিয়া। তাৰ হেৰি ওলাইছিলেতো। অ অ পানীৰ কাৰণে টিভী চিভী চাগে ওপৰত উঠাই থবলগীয়া হৈছে।
অ' আজি পাইছো জানা তোমাৰ আৰু লাইটটো নাইয়ে।
গম পাইছিলো অ।
এই ওচৰৰ গাঁৱৰ লগৰ এটা ঘৰত চাৰ্জ দি আহিছো গৈ।
ভালে কৰিছা বাৰু। এইবিলাক তৰ্চ ৰ্চচ বস্তুবিলাক ওপৰত ভালকে উঠাই থবা আৰু।
আৰু তাকে দিছো অ দিগদাৰ হ'ব সেইদিনা অকণ ভাইক। সেইদিনাখন ভাগ্য ভাল ইম্ভেটাতো যে একো নহ'লে জানা। সেই শুইছিলেহে আৰু।
ওলালে ক'বা দিয়া ন।
ওলালে ক'ম মানে, যোৱা ৰাতি নেক্সট মাহত ওলাই দিও আৰু।
নেক্সট মাহত কিমান তাৰিখে।
আগষ্ট ধৰা তোমাৰ হয় ফাৰ্ষ্ট সপ্তা নহয় নেক্স সপ্তাহ অ কি। লাষ্টৰ ফালে।
অ দিয়া ঠিক আছে মই যাম বাৰু। তুমি চেঞ্চেল নকৰিবা খালি দেই তুমি জেগাতে বাঁহ দি দিয়া মানুহ।
নাই নাই নকওঁ মানে এইবাৰ চোৱা এইবাৰ যদি কোনে যে তোমাৰ মই হ'লেও ওলাই গুচি যাম এইবাৰ।
অ' আমি দুইটা হ'লেও যাব পাৰি ন' আৰু বাকী তোমাৰ লগৰ খিনি নাযায়?
বাকী লগৰ খিনি এ দুধুৰ-মুধুৰ হৈ আছে কৈছোয়েই চোন, সিহঁতে যাম কলে ইমান দিনে গুচায়েই গলুং হয়।
অ', সেইটোহে কথা নিকি?
অ'।
দিয়া ঠিক আছে দিয়া তুমি ওলাবা ন, মই তোমাক পিছত পিছত কথা পাতিম দিয়া।
অ', ঠিক আছে দিয়া, কৰিবা ফোন। অ', দিয়া দিয়া বাই।